হেল্ল'। অ', কি হ'ল বা এইটো মততো বুজি নাপালো মই।
অ', অ', কিমান নেটৱৰ্ক ইছ্যু হব পাৰে জিঅ' জিঅ' আজিকালি নেটৱৰ্কৰ প্ৰব্লেম হৈয়ে থাকে বাৰু।
উম।
উম হম। এয়া কথা, পিছত পাতিম বাৰু, কি কৰিছা?
এ এনেই বহি আছো।
অ' অ', কৰ হয়?
মই গুৱাহাটী, তুমি কৰ হয়?
মই গুৱাহাটীতে থাকো বাৰু।
জব কৰি আছা নাই নে ইচতাদি?
নাই নাই জব কৰি থকা নাই পঢ়ি আছোঁ।
অহ, তাৰমানে মই ৰকিবুলক ফোন কৰিছিলোঁ হা। মই ৱাইন শ্বপত। দিয়াই চা। এইটো বোলে টাইম লাগে। এক মাহ মান বোলে লাগে মিটাৰটো আহোঁতে।
কি কৰা তাত?
এনে চুপাৰ ভাইজাৰ হয়। অবি বল থ। গুৱাহাটি কত থাকা?
মই গুৱাহাটীৰ জুৰোডত থাকো।
অ আচ্ছা আচ্ছা।
উম হোম।
মই যোৰহাট কাম পাইছিলো। কিন্তু কৰা নাই তাতে।
আচ্ছা, তুমি গুৱাহাটীৰ লোকেল হয়?
লোকেল নহয় বাহিৰৰ হয়।
আজি
হেল্ল' কৱক? মোৰ ঘৰত বিজনিত
হা?
এনে ঘৰ বিজনিত।
দিল্লী।
ডিজনি, হেল্ল'
আচ্ছা, ক'ত আছে এইটো?
সেইটো বঙাইগাঁও চিনি পায়? বঙাইগাঁও বৰপেটা? তাতে আৰু।
আচ্ছা অৰিজিনেল তুমি বৰপেটাৰ?
নহয়, বিজনিৰ হয় বিজনি। জিৰ' এইট থ্ৰী।
মই আজিলৈকে শুনা নাই দেই নামটো, সেইকাৰণেহে সুধিছো। উমহো উমহো।
ফাইপ জিৰ', বৰপেটাটো শুনি পাইছা?
উম উম শুনিছোঁ।
অহ।
শুনিছোঁ
বঙাইগাঁও পোৱাৰ আগতে বিজনী পাই। চেভেন জিৰ'
আচ্ছা আচ্ছা।
বৰপেটা ক্ৰছ কৰি কেনে পাটলা ধহা স্বৰগম বুলি কয় তাৰপিছত বঙাইগাঁৱৰ আগত বিজনী বুলি কয়।
আচ্ছা আচ্ছা।
তুমি এনে কৰ হয়?
অ, মই এনেই আ উম
অ, তেজপুৰ। ফাইভ জিৰ' এইট, গ্ৰেজুৱেচন কৰি আছা নেকি?
নহয় নহয় মোৰ গ্ৰেজুৱেচন কমপ্লিট হ'ল। মই এতিয়া উম হেৰী কৰি আছোঁ কি আছিলে এ পি এচি পঢ়ি আছোঁ ইয়াতে।
ছিক্স উম
উম শব্দ আহি আছে বহুতো
অ
উম
দেখাবচোন নাই মাত্ৰ দুটাহে বাজিলে
আচ্ছা আচ্ছা ব্ৰেকফাষ্ট নাই কৰা
ব্ৰেকফাষ্ট আহৱে মই বাৰটাত উম বাৰটাৰ পৰা পাঁচটালৈকে নহয় ফুল টাইমে
মানে বাৰটাৰ বা পাঁচটালৈকে ই ইমান ভাল টাইমিং নে
এইবিলাক কামৰ এইগিলা এইবিলাকে এঘাৰটাত খুলি দহটাত বন্ধ কৰে ৱাঞ্চব
তাৰ পিছত তুম তোমাৰতো পাঁচটালৈকে ডিউটি আকৌ বেলেগে কৰে নে কি পাঁচটা পা
নাই নাই এইটো কোম্পানী ফালৰ পৰা যিটো দোকান হয় দোকানৰ মানুহ থাকে যিবিলাক সেইবিলাক এঘাৰৰ পৰা কোম্পানী মানুহে ইমান ডিউটি নাথাকে
আচ্ছা আচ্ছা
ভালেই চোন দৰমহাটো সেইটো হিচাপত ভালেই চাগে
আছে মোটামুটি চলিব পৰাকে হয় উম হম কালি
মানে নাইন টু ফাইভ জব হয় ন
উম হুম হুম
তাকেহে এ কিমানলৈকে পঢ়িলা
মই হায় ছেকেন্দেৰি আগে আৰু আগে আহিব লাগে
পঢ়া ওম বছৰ এৰা বছৰে হ'ল চাগে
বহুত বছৰ হ'ল দুই বছৰ তিনি বছৰ হৈ গল
আচ্ছা আচ্ছা
মই আ ভাত পানী খোৱা হ'ল বাৰু আমি এসাঁজেই খাওঁ দুপৰীয়া আৰু ৰাতিপুৱা মিলি
এনেকুৱা চিষ্টেম কিয় দুপৰ দুপৰীয়া কি খোৱাা ৰাতিপুৱা নোখোৱা নেকি
মানে আমি লাঞ্চ আৰু ব্ৰেকফাষ্টটো একেলগে কৰোঁ
উম
মানে ব্ৰেকফাষ্টত ধৰা চাহ তাহ খাই আৰু কিছুমানে খাই মই নাখাওঁ মই বেয়া পাওঁ
অ কৰি
ত' মইতো অকল লাঞ্চেই কৰো অ মানে মই আমি পি জি থাকো ন
আচ্্চা আচ্ছা
তজিত মানে ব্ৰেকফাষ্টটো দিয়ে ৰুটি চব্জি দিয়ে ত' ৰুটি চব্জি মই খাই বেয়া পাও কিন্তু দেওবাৰে দেওবাৰে আলু পৰঠা দিয়ে তেতিয়া মই খাওঁ
উ সেইটোো ভাল লাগিবই
উম
বাই
এনেই বাৰু ভালেই কেতিয়াবা চুজি কিবা কিবি বনাই কিন্তু মানে মোৰ অ চুগাৰ টো ভাল নালাগে খাই চেনী হ'লে মানে মই বস্তুবিলাক খাই ভাল নাপাওঁ ত' মানে মিঠা বস্তু ভাল অ অ পৰঠাটোৰ লগত চব্জি নিদিয়ে বাৰু কি এনেকুৱা কিবা নিদিয়ে নাইবাতো তেনেকে আৰু নাইবাো উ নৰ্মেল কেচআপ কিবা কিবি দিয়ে
এনে ঘৰত কেতিয়া যাবা নাহিলা
ঘৰতটো এনেকে যোৱা নহয় বাৰু দেই অকেজন লৈ যোৱা হয় বিহু পূজা নাইবাতো কিবা বিয়া চয়া যদি থাকে ঘৰত
হম
উম তেনেকুৱা যোৱা হয়
তুমি ঘৰ য নাই
নাই মই পাঁটা মানজাতকে একেবাৰেলৈ যাম ৰাতিপুৱা খাইিবা আহিলো হ ৰুমৰ পৰা
আচ্ছা আচ্ছা ৰুম ক আছে
আজৰা
উম উম আচ্ছা আজাৰত থাকা
উম
ঠিকে আছে। মই শুিছিলো ঘৰৰ কথা উম', উম, ঘৰলে যোৱা হোৱা নাই নেকি?
ঘৰলৈ যাম। উ
আচ্ছা
মইও তেনেকে বাৰু ঘৰলে লাষ্ট বিহুতে গৈছিলো
বৰষুণ দিছে নেকি তোমাৰ ফালে ন দিয়া নাই সফে অলপ আগত
উম, দিছে বাৰু অলপ
অ
এতিয়া অকমান মুকলি হৈছে আকাশ
মই অলপ ম চি ডেকা বুলি নাম আছিল গ্ৰুপত কিবা নাম এ তাক ফোন কৰিছিলো কাইৰা ঠিক আছে কিন্তু বেচ কি হল বা মৰ নেটৱৰ্ক ইছু কাৰণে কিবা কথাখিনি বুজা যা দেখোন ব্লক কৰি দিছে এতিয়া
হেল্ল' অ অ হেৰি কি আছিলে শুনা নাই হেল্ল'
অ' কোৱাচোন
উম', উম, এয়া কথা ইয়াত পাতিবলে এলাও নাই মানে হেৰি পিছত পাতিবা উম', উম
উম', উম
উম', উম, আৰু তোমালোকৰ ঘৰত কোন কোন আছে
মই আছো আছে
আচ্ছা আচ্ছা ভাইটি ভনতি তেনেকে কোনো নাই নেকি
উহু
আচ্ছা আচ্ছা
তোমালোকৰ
আমাৰ ভন্টি মই মা দেউতা সিমানেই
আচ্ছা চাৰিজনে
চাৰিজনী উম', জইণ্ট ফেমিলি আছিলে অ' লাহে লাহে মানে খুৰা ঢোকালে ককা ঢোকালে আইতা ঢোকালে খুৰীক বেলেগক বিয়া দি দিয়া হল বিয়া দিওঁতে ল'ৰাটো লগতে লৈ গ'ল এতিয়া আমি চাৰি জনে আছো
অ' ঠিকে আছে
উম', হুম
কামাখ্যাত যোৱা নাই মেলাত
নাই নাই মানে ছোৱালী মানুহৰ সিমান খিনি হেৰি ন থাকে ন' চেফতি নাথাকে হে তালে গ'লে কিন্তু মানে কামাখ্যা মন্দিৰত যাবলৈ মন আছে বাৰু আজিলৈকে সেই গৈ পোৱা নাই কামাখ্যা মন্দিৰত গুৱাহাটীত অহা বহুত বছৰ হ'ল চাৰি বছৰ।
তে এতিয়ালৈকে কামখ্যা মন্দিৰতো যোৱা নাই আচৰিত মানুহ তুমি
অ' মানে কি হয় মোৰ মানে অলপ প্ৰব্লেম আছে অ' মই উশাহ চুখাহ লোৱাত অলপ প্ৰব্লেম হয় বেছিকে খোজ
অ' আচ্ছা আচ্ছা কে এনেকে খুচকাঢ়িব নেলাগে মেলা থাক খুচকা এনেতো অট চটো পায়ে
নহয় নহয় মই মানে শুনিছো তাত গৈ লাইনত ৰৈ থাকিব লাগে কিবা কিবি এনেকে
অ' পূজা দিলে ত' লাইনত থিয় হব লাগিবৈ।
সেইটোয়ে কৈছো মানে মই তেনেকে ভক্তি কৰিব নোৱাৰো দিয়াচোন। মানে মই ভাল বহুত পাওঁ কিন্তু মানে কি হয় তুমি যদি তাত গৈ লৈ পেলাই যদি ভা বিছা যে হেইত তেৰিকা মোৰ ইমান অশান্তি লাগিছে। কিয়নো আহিছিলো এনেকৈ যদি এবাৰো মনত আহে ন। তেতিয়াহলেতো সেইটো বেয়া কথা ন? মানে তুমি যদি ভক্তি কৰিবলৈ গৈছা তেতিয়াহ'লে মনত এটা হলেও বেয়াকে কিয় ভাবিছা ন আৰু মই যদি ইমান তাইম যদি ৰই থাকিবলে হয় লাইনত তেতিয়াহলে মো আহিবই মানে হেততেৰি মইনো কিয় আহিলো মই এতিয়া সহ্য কৰিব নোৱাৰো এনেকে মানে আহিব।
সেইকাৰণে যোৱা নহয় তোমাৰ।
অ' সেইকাৰণে মানে মই আজিলৈকে ভবা নাই মই মানে ভাবি থৈছোঁ যেতিয়া মোৰ মনটোৱে ক'ব যে নাই মই পাৰিম মই তিনি ঘন্টা চাৰি ঘন্টা গোটেই দিনটো লাইনত থাকিলেও মোৰ একো নহ'ব তেতিয়া মই যাব পাৰিম আৰু।
মানে ভক্তি
হো?
ভয়তো বেছি তোমাৰ মাজত।
উম বেলেগ ভয় নাই মোৰ মানে বেছি মানুহৰ হেৰি হলে মোৰ মানে ক্লাস্টোফোবিয়া আছে অলপ।
উম।
মই মানে মানুহৰ ভিৰৰ মাজত মানে মই উশাহ নাপাওঁ।
উম।
অ মানে মানুহৰ ভিৰ বিলাক বেছি হ'লে মানে মই উশাহ লোৱাত অলপ প্ৰব্লেম হয় মানে মই মানুহ দেখিলে বহুত ভয় খাও মানে বেছি মানুহ হৈ গ'লে।
সঁচাকে উশাহ নাপাওঁ নে মই ভাবি ভাবি উশাহ নাপাওঁ মই এইটো কথা নাজানো বাৰু।
হে, উম। ঠিকে আছে দিয়া অঁ পিছত পাতিম।
অ ঠিক আছে।